হেল্ল'।
হেল্ল'।
শুনিছে?
অ', মই শুনিছোঁ, তই শুনিছ?
অ', শুনিছোঁ দে।
অ'।
কি কৰিছে?
মাংস আছ ৰ কেতিয়া আনে কেতিয়া বনাম আৰু। কিন্ত, এবেলা যোৱা হয় আৰু। অকণমান হেৰি নহয়, এটা ডবল মান থাকিলেগৈ হয় চাগে। একঠা মান, এতিয়া এবেলাই এতিয়া মোক ক্ষতিহে কৰালে নহয়।
উম, হাজিৰা মানুহ যোৱা নাই?
হাজিয়া মানুহ নাই, পাল দিয়া দিয়িকেই লগাইছে।
অ', অ'।
তিনিজনী ঘৰৰেই চোন, ডাঙৰ বাই মই আকৌ এইফালে চব, মাজু বাই, তিনিজনী। আকৌ এইজনী মানুহ হে, আকৌ কিবা মানুহ, উম আছে।
অ'। সেইটো
কঠীয়া সোপা, অ', গ'লগৈ, হেৰি ৰুই হ'ল আৰু।
অ', হ'ল।
কঠিয়া আছিল না নাই
বেছিলে হৈ পলাই আৰু সিঁছিলে নেকি
কঠিয়া টো ওখ আছিল না
ওখ তোমাৰ কঠীয়া ওখ নহয় ৰঞ্জিত।
ওখ আছিলে ন
উম
বেছিলে
বেছিলে হ'বলা
উম
পেচাৰ কথা কৈ আছিল নহয় বেছি দিলে নেকি। অ আমাৰ ওখ আকৌ এনেদিনা চাপ নহয়। মাটি মাটিয়েই এইখিনি কিন্তু বহুত ধুনীয়া ওখ হৈছে। কঠিয়া আৰু
আমাৰ বিশফালে পৰা কঠিয়া আহি ওপৰহৰ ৰঞ্জিত খিনি এতিয়া এসবাৰ চাপ চাপ মোৰ সেয়াই দিগদাৰ হৈছে।
বাৰীত পাইছিলে।
উম পিছফালৰ বাৰীতে পাইছিলে।
উম বাৰীত পাৰিলে এনে ওখ হয় ততসনাতে
উম
পটককৈ ওখ হয়।
বাকী এসবাৰ ক'ত গ'ল এতিয়া
আছে ঘৰতে মই এইফালে ওলাই সেইফলে ওলাই আহিছোঁ মকলিত। তাতেই বল খেলা বল খেলি আছে। পোৱালিছ কেইজনী খেলি আছে অ আম হাগামা পাতি থাকে সবা
অ
ঘৰত শান্তিয়ে কথা পাতিব নোৱাৰে।
হম নাই মই কথা পাতা আগত কৈ লম বোলেও এজনীৰ লগতে শুই আছে একদম মনে মনে থাকিবি বুলি সেতাতো শব্দ নপঢ়ি হ'ব দেই বো
অ না আমাৰ কেইটাক ক'লে শুনে কথাটো।
অ
কিন্তু এইকেইটা ডাঙৰ কেইটাই নুশুনিব নহয়।
অ তাতে বাটটো তহঁতৰ সেইখিনি দিয়ে হ'ল যি
অ এ উকি মাৰি থাকিব সেইকাৰণে মই এইয়া
উম
চাগলী কেইজনীও আছে এইফালে
উম
চাব অহা ভাই এইফালে আহিছোঁ
উম
হুলস্থুল ভাল হুলস্থুল লাগিয়ে আছে।
এই ওঠৰ তাৰিখে মাতিছে নিকি আকৌ
কিহৰ অঁ এই,
অঁ
তেয়িয়া তেইনিঙৰ,
অ
ওঠৰ তাৰিখে গ'লেই চোন। পঁচিশ তাৰিখলৈ পৰহিলৈ পৰহিলৈ পৰহিলৈ প পঁচিছ তাৰিখে।
মাতিছে
অ
মোৰ চোন গ্ৰুপত মেছেজ দিয়া নাইচোন।
মেচেজ আহা নাই।
নাই চোন
অ গ্ৰূপ এই নাম দিব দিছিলে দিছিলে জানো।
অ দিছো।
অঁ তাৰপা আকৌ সিহঁতে চিলেকশ্যন কৰিছে।
অ
চবকে দিয়া নাই তাৰমানে নাম দিয়া পাই আকৌ চিলেকশন কৰি পেলাই এখন লিষ্ট বনাই দিছিলে কালি।
অঁ
আহিছে মোৰ নামটো এতিয়া লিষ্টত।
অঞ্জলিটো আহিছে না নাই?
অঞ্জলি অ নাই। এ আখৰৰ আমাৰ গ্ৰুপত এজনীহে আহিছে মাত্ৰ এটাহে। নাম আহিছে এ আখৰ।
মানে চিৰিয়েলি নামৰ মতে গৈছে না?
হোম,
চিৰিয়েলি আখৰৰ মতে গৈছে না?
নাই নাই। অআগৰৰ মতে যোৱা নাই এই পুৰণা গ্ৰোপও দিছে আমাৰ এইতে সোমোৱাই পেলাই।
অ
পুৰণা গ্ৰূপৰ মানুহো দিছে আমাৰ এতিয়া আমাৰ। এতিয়া নতুন এয়াপা মই নামটো এতিয়া বেলেগ চিনিয়ে পোৱা না খালি মোৰ আছে তাৰপ, পা আমাৰ এই পল্লবৰ যে,
অ ভনীয়েকৰ,
নহয় পল্লৱ যে,
অ
অ তাৰ আছে আমাৰ নতুন ভিতৰত, নাই সিহঁতৰ নাম দিছিলে বোলে কাৰো নাম নাহিলে।
উম
নাম চিলেকছন কৰি দিছে যে।
অ'
সেইকাৰণে এতিয়া তাকে আকৌ এই আমাৰ হে, এই খোৱা ছোৱালজনী আহিছে এটা পুৰণা গ্ৰুপৰ।
অ'
তাই পালেই দুইটা কিস্তি পালে।
উম।
পুৰণা গোপ সিহঁতকো মাতিছে। তাকে কৈছো দুয়োজনীয়ে যাব লাগিব বোলো এতিয়ালৈকে।
ছা হেৰি ছাগলী কেইজনী আনিলি?
ছাগলী এইকেইজনীয়ে, প্ৰথমে আনা কেইজনীয়ে।
পাঁচজনী?
আ, কৈ দে, মতা আছে মাইকী, মাইকী তিনজনী।
নাই পোৱালিতে আনা, এতিয়া হৈছেহে ডাঙৰ অকমান। অ' সৰু আছিলে তেতিয়া। এতিয়াহে অকমান জোখৰ হৈছে এইকেইদিনা।
মই এইবাৰ বগা এজনী আছে লৈ আহিব লাগিব।
উম।
তাৰপিছত আৰু এজনী, দুজনী কিনিব লাগিব।
পইচাটো পালে মই খাহি পোৱালি দুটামান কিনিব লাগিব ল'বচোন কাৰোবাৰ আছে নেকি।
অ'।
খাহি অকমান সৰু হ'লেও হ'ব।
অ'।
তাকে বোলো কিনিম আৰু বুলি ভাবিছোঁ।
অ'।
তেতিয়া ট্ৰেইনিংটো হেৰিহঁতৰ হৈ আছে, শেষ হোৱা নাই নেকি।
নাই, নাই।
উম।
ট্ৰেইনিং হৈ আছে। উম।
তাকে ট্ৰেমিং শেষ হ'লেহে দিব বোলে, কেতিয়া দিয়ে, আগষ্টত কৰিবগৈ।
এতিয়া সিদিনাখন
সেইটো এটা কিবাহৰ ট্ৰেইনিং, এগ্ৰিকালচাৰ। এগ্ৰিকালচাৰ ট্ৰেইনিং বুলি কৈছে। লিখাত তেনেকে লিখিছে এতিয়া কি আ। ইমান চিলেকচন কৰি পেলাই মাতিছে। কালি আকৌ বেংক নাম্বাৰ দিব দিছে। বেংকৰ নাম, বেংকৰ
অ' মোৰ নলিবা ওঠৰ তাৰিখে আহিছিলে সেইখন, সেইটো গ্ৰুপৰ মে
এ, অ'সেইটোৱে আকৌ পিছুৱাই দিলে নহয়।
ওঠৰ তাৰিখৰটো পাছোৱাই দিলে।
পাছোৱাই পেলাই এয়া পঁচিশ তাৰিখ কৰি দিলে। ওঠৰ তাৰিখে কেনচেল হ'লে।
চবৰে একেলগে দিয়া নাই কিন্তু বেলেগ এটা ফোন কৰিছে নহয় তাৰ আঠাইশ তাৰিখে দিছে।
গম নাপাও দেই।
অ' সেনেকা চাগে কিন্তু এনেকে আহিছে মোৰ মেছেজটো হয়। হেৰি কৰ্ম এ, কি কৃষি ভিত্তিত কৰ্মশালা এনেকা আহিছে নেকি?
অ' কৰ্মশালা অ'।
নাম দিয়া নাই কিন্তু কাউণ্টাৰ নং টু বুলিকে দিছে খালি।
অ' সেয়া গ্ৰুপতে দিছে।
অ'।
অ' মইও সেই তেনেকে দিছে। তেতিয়া দিলে তাৰপিছত আকৌ তেতিয়াই নামটো দিলো
অ'
ওঠৰ তাৰিখে বুলি কওঁতেই
অ'
তাৰপৰা আকৌ সেই পিছুৱাই দিয়া হল বুলি আকৌ মেছেজ দিছে দি পেলা মানে আকৌ দেখিছিলে আৰু কোনোবাই নাম দিয়ক, আগতে দিয়াবিলাকে দিব নালাগে বুলি কলে যে আকৌ নিদিলো আৰু।
অ'
তাৰ পিছতে সেই আকৌ এতিয়া সে তাৰ পৰা মানে নিৰ্বাচ চিত বুলি কৈছে নহয়, তাৰ পৰা বাছনি কৰি দিছে আৰু সিহঁতে।
এ সেনেকে দিয়া নাই খালি, ওঠৰ তাৰিখৰ দিনাখন ধৰি লওক গুৱাহাটীত দিছিলে মিটিংখন ট্ৰেইনিংটো, অ'।
গুৱাহাটী বুলি দিছে কিন্তু ঠাই খিনি দিয়া নাই আৰু।
অ', ঠাই খিনি নাম দিয়া নাই গুৱাহাটী বুলি দিছে। এতিয়া এইটো ক'ত দিছে, এইটো ক'ত দিছে।
সেয়াইটো এতিয়ালৈ কোৱা নাই কাইলৈ মানে হেৰি কৰে নেকি আৰু, আকৌ গ'লে মৰিগাঁওৰ পৰাহে যাব লাগিব, গাড়ী দিব সিহঁতে, মৰিগাঁৱৰ পৰাহে গাড়ী দিব।
আইও এনেকা হ'লেচোন আৰু দিগদাৰে হ'ব কা
উম', তাকে ফোন কৰিব লাগিব, আমি এইখিনি কেনেকে যাম।
উম'
তাকে আমাৰ দেউতাকে কালি পল্লবকে ফোন কৰিছে ফোন কৰি পেলাই কৈ এতিয়া আপুনি যায় যদি আৰু আপোনাৰে দায়িত্ব বুলি
অ'
থাকাই তাত চোৱা চিতা কৰি থাকিব আৰু খোৱা বোৱা কি কৰে আপোনাৰ দায়িত্ব আৰু আহোতে দেৰি হ'লে আপুনিয়ে থবহি পাব বুলি কৈছে।
অ', অ'
আপোনাৰ পাল পৰিব আপুনিয়ে থ'ব লাগিব হি, মৰিগাঁৱতহে আছে যে।
অ'।
উম'
ভাবিছে আৰু।
উম'
নহ ছাগলী খিনি একেবাৰে ছাগলী না পাৰে ন। গুৱাহাটীত যোৱা বুলি ক'লে মোৰ টেনচনে হয় যিহে পানী বাঢ়ি আছে
উম'। তাত পানী হেৰি উম', তাত পানীটো হেৰি বৰষুণৰ পানীহে। বৰষুনৰ পানীটো ওলাই যাব নোৱাৰি পেলাহে হয়, এতিয়া ইমান হেৰি নাই কমিব এইফালেহে আপাৰ আচামৰ ফালেহে বেছি হৈ আছে।
উম, উম।
আজিয়ে হ'বলা, চাইছিলো অথনি একেবাৰে ঘৰৰ ভিতৰতে মানুহ পৰি আছে পানীৰ তলত যে গ'মেই নাপায়। বোকাই লুটুৰি-পুটুৰি হৈ।
অ'।
ঘৰৰ ভিতৰতে ওলাইছে মানুহ ক'ত বিচাৰিছিলে পায়। ছোৱালী মানুহ ওলাইছে আকৌ বেয়া লাগিছে দেখি। ছাগলজনী পাক লগাই লৈ ভৰিতে পাক লগাই লৈ। বৰমা কি কৰি আছে?
এ ভাত খাই পেলাই বহি আছে।
উম।
ভাত খাই লৈ বহি আছে।
হেল্ল'?
ভাত খাই লৈ বহি আছে।
অ', অ', ইহঁতৰ খবৰ-খাতি ভাল নে ইহঁতৰ?
সিহঁতক উম, ভালেই। নাহে আজিকালি আমাৰ ঘৰত।
নাহে নেকি? ফোনচোন কৰাই নাই বহুত দিন হ'ল।
উম।
উম।
দাদাৰ লগতে টিং নহ'লে নিজৰ মূৰ্খা
উম।
নাপাই বোলে পিছে হ'ল তাৰপিচত
উম।
নিজে একে চাব লাগিব না পইচাটো যাবই না।
উম।
উম।
যিটো কাম কৰিম বুলি ভাবিছো সেইটো কৰি ল'ব লাগিছিল আগে।
অ', অ', এই কথা আৰু তো ভাল কৰি ল